অ।
হেল্ল'।
উম
বল।
হেল্ল' বন্ধু।
তোমাৰ সেইটো সেইটো নম্বৰত। এনৰ কিয় ফটো আছে।
হা অ এইটো এইটোতো মোৰ ভাইটিৰ নাম্বাৰ ন। সেইকাৰণে এনৰ ফটো আছে আকৌ সি মানে এন ভাল পায় মই কৈছোৱেইচোন এন ভাল পায় বোলি।
অ সেইকাৰণে ন।
হয় হয় এইটোত কিন্তু কল কল কৰিলে সিহে উঠাব নহলে পাপ
অ ঠিক আছে তাৰে ফোন নেকি তাৰ ফোনটো নহয়
ফণ্টাই ফণ্টটা ফোনৰ পৰাই কথা পাতি আছো মোৰ ফোনটো চাৰ্জতে আছে
তাৰ ফোন আছে নেকি
অ সেয়াই মই কৈছো নহয় প্ৰিভিলেজ মানুহকেইটটা বোলে মোৰ বহুত জ্বলন উঠে।
অ বা ভাই মই ক্লাছ এইটত। মই মোবাইল পাইছিলো তোমাৰ ক্লাছ নাইনত। বাট সেইটো টাইমত কিবা পাইছিলো সেইটো ৰিজন আছে। সেইটোৰ কাৰণ হ'ল তোমাৰ। সেইটো কাৰণ আছিল তোমাৰ এ লকডাউনত। ক্লাছ ক্লা ক্লাছ কৰিব কাৰণে। দিছিল মোবাইল মানে মোবাইলটো মোক কিনি দিছে। আৰু লকডাউন হাতি গ'ল।
আৰু স্কুল মান মবাইলটো কিনি দিছে আৰু মবাইলটো কিনি দি। আৰু আহ মানে। ওৱান মান্থ পিছত আহ একমাহ পিছত। স্ক স্কুল ষ্টাৰ্ট হৈ গল।
হয় নেকি।
অ। ভালে মোৰে ভাল হয়।
ঠিক ঠিক ঠিক ভাল মানে বহুত বেছি ভাল হ'ল কয় নহয়। খালি জেগাতে মানে একদম চিক্স মাৰি দিয়া কথাটো সেইটোয়ে মানে। কি কৰিছ মই নিজে নাজানো কিন্তু অ
আহ তুমি কৈছা কিবা ভালেই কৈছা
উম কৈছে যদি ঠিকেই কৈছ ন নহলে লে আৰু কয়তটো চবেই কয় কয়টোতো আমাৰ ককাইদেউৰ ফ্ৰে ফ্ৰেণ্ডছ বিলাকে কয় কিন্তু সিহঁতে একৌ ভাল নকওঁ কিয় কিয় সিহঁত মই নহয়
কথাটো হল তুমি কি ভাবিলা কথাটো মই যিটো কৈছিলো তোমাক কালি মোৰ জ মোৰ লগত ত এ চব যাবা কি নাই
এছৰ সেইটোতো মই বেলেগ এছৰ ভিতৰতে সোমাবলে মন কিন্তু এছত মই যাবলৈ মন কিন্তু মেইন দিগদাৰটো এইটো হেল্ল'
অ কোৱা বে
এইবিলাক কি কয় আছিল অ মানে মই কি বাৰ কৈ আছিলো পাহৰি থাকিলো নহয় অ অ মই কিয় দিগদাৰ হ'ব এইটো কৈ আছিলো অ মোৰ দিগদাৰ হব মানে প্ৰথম কথা মই সোনকালে উঠিব নোৱাৰিম ছেকেণ্ড কথা কালি যদি পাপাৰ কিবা কাম থাকে বাবে স্কুটিখন লৈয়ও যাব পাৰে ত' মানে বাহনখন পাম নে নাপাম আকৌ মানে এশ স
মানে তেনেহলে তুমি বাদে দিয়া
উম বাদ দিয়া ভালা যাবা তুমি উৰি পেলাই ধুনীয়াকে মেজিকত নাচি নাচি যাবা নাচি নাচি আহিবা
মেজিকতে যাব লাগিব মেজিকত যাব লাগিব বা মোক দেউতা তাক ক'ব লাগিব মানে দেউতাৰ লগতো যাব পাৰো স্কুটি আছে ন আমাৰো
কি আছিল সেইবিলাক
উম বাইকটো আছে
বা বাইকো আছে স্কুটিও আছে
উম আচ্ছা দুয়োটাই আছে, স্কুটি বাইক কিনিছে নতুন
অ কেতিয়া
এই কেইদিনমান আগত তাৰ বাৰ্থডেৰ দিনা
কাৰ কাৰ বাৰ বাৰ্থডে
উম বাৰ্ডে আছে। অ স্কুটি লাগে। সি মানে তাক কামত যায় ন সেইকাৰণে বাট স্কুটি চলাবই নাজানে ত' দেউতাই চলাই থাকে এতিয়া আৰু নাই স্কুটি চলাব নাজানে
আহ প্ৰিভিলেজ মানুহ বিলাক মোৰ একদম ভাল নালাগে যেনেকে চা তই এটা প্ৰিভিলেজ মই যদি চাকিলো হেতেন মোক মোক তো মই ঘৰৰ ড্ৰাইভাৰে ক'বলে গ'লে ভাইটিক স্কুলত থোৱা স্কুলত অনা মাক্স মাৰ স্কুলত কেতিয়াবা মানে দেৰি হ'লে থোৱা মা টো নিজে যায় মানে খোজকাঢ়ি পেলাই বেছি দূৰ ন নহয় মাৰ
অহ
সিদিনাটো কেতিয়াবা থোৱা তাৰপিছত কেতিয়াবা এইবিলাক আৰু কৰ'বাৰ পৰা কাবাক আনা মই ড্ৰাইভাৰ মানে ঘৰত তই যে ড্ৰাইভাৰ নাই হোৱা ড্ৰাইভাৰ নাই হোৱা যে ঘৰৰ এইটোৱে মই আচৰিত
পইচা পোৱা কি নাই তুমি
নাই আলু গুটি এটা দিয়ে
অ আলু গুটি দিয়ে ন আলু গুটিয়ে ভাল কিবা এটাটো পাই আছা
অ গুটি গুটি ভাগ মানে এজ হ'লে সি গুটি ভাল পালেহেঁতেন কিন্তু মই নাপাওঁ ন সিটো
অহ
বুজি পাইছা কথাষাৰ
বুজি পাইছোঁ
ঐ কথাষাৰ বুজি নাপালে মই দিম কিন্তু
ঐ খেলখন লগাবা নিকি
এ খেল এতিয়া ষ্টাৰ্ট হোৱা নাই নহয়
ষ্টাৰ্ট হোৱা নাই বাট টা মানে বেছি টাইম নাই আৰু
এয়াই অ মই মই ভাবিছি ছিলো নটাত শুই যাওঁ, উমচ নাই
নাই নাই প্ৰজেক্ট খিনি কৰোঁ বে প প্ৰজেক খিনি কমপ্লিত কৰোঁ
প্ৰজেকখিনি কমপ্লিট কৰোঁ আৰু আ হোও আজি শুবই নাপাওঁ মোৰ এতিয়া মানে সহন সহন শক্তি থাকে ন হয়নে নহয় এটা মানে সহন শক্তি থাকে এইটো মানে এতিয়া মোৰ একদম নাইকিয়া হৈ গৈছে সহন শক্তি মানে টোপনি কিমান ৰখাই থ'ব পাৰা
উম
বুজি পাইছা নে নাই পোৱা
বুজি পাইছোঁ
তিনদিনৰ পৰা মই চাৰি ঘণ্টা তিনি ঘণ্টাৰ টোপনিতে মানে আছোঁ ন সেইকাৰণে এতিয়া মানে মোৰ কি লাগিছে আজি মই শুই যাম নিচিনা লাগিছে মানে নিজে টোপনি ধৰি যোৱা যে তেনেকুৱা হৈ যাব নিচিনা
এ তোমাৰ এইটো এইটো চিজ জন মানে ঊন্নিশ ঊন্নিশ তাৰিখলৈকে তোমাৰ খোৱাটো কমপ্লিট নহ'বয়ে।
এইষা এইটো মই জানো নহ'ব বুলি গম পাঁও মই। মানে হোৱাটো কমপ্লিট কৰিবও পাৰি হা কথাটো কি শুব নিদিয়ে ঘৰত নে জানো কি জুই জ্বলে কেতিয়াবা কেবা কাম হলে বেলেগ কথা ন কেতিয়াবা কাম নাাকিলেও এনেই উঠাই দিয়ে প্ৰথম দিনা চে চেকেণ্ড দুই নম্বৰ দিনা কাম নহ।
উম হম শুই থাকা ন তুমি এইটো মেণ্টেলিটিটোৱে এনেকা। শান্তি চব থাকিব নিদিয়ে।
শান্তিকে থাকিব নিদিয়ে এইটোৱে চবচে মোৰ খং উঠে মানে মই কালি ভাঙি কিবা মানে কিবা ভাঙা ভাঙি কৰিলেহে মানে আহিব মানে জ্ঞান মাথাত হয়নে নে নহয়। মই একো মানে নামাতো যে একো নকওঁ। সেইকাৰণে মানে একদম গছৰ ওপৰত উঠি গৈছে।
বাহ।
খং উঠি গৈছে মোৰ এইগেদিন ইমান খং উঠিছে আজিও খং উঠিছে। কিন্তু আজি কিবা কামত মাতিছে আৰু এইটো মানে সেইকাৰণে মই কোৱা নাই যোৱাকালিতো মোৰ বহুত খং উঠছে। পোৱালিটো সি হয় নে নহয় নিজৰ পঢ়া শুনাত ধান্দা দিব লাগে হয় নে নহয়।
অ অ খেলিব লাগে তাক হে হে।
খেল খেল হা খেলে তাপিছত কি কয়। উঠালে নহয় একদম উঠালে। টোপনী টো ভাঙালে তাৰপিছত তাৰপিছত মই কলো হ মই কলো কি মই পচটাত শুইছো মোক শুব দিয়া। অ চৰি চৰি শুই যোৱা শুই যোৱা আৰে কেলা উঠালি। অ অ' অ। একোনাই মইতো কৈছোঁ কি উঠালি হা। খঙে উঠে আৰু এই এইবিলাক এইবিলাক কথা নাপাতো আৰু। জীৱনত বহুত দুখ ঐ দশ মিনিট আছে চোন।
দশ মিনিট আছে সেইকাৰণে হে কৈছো লগাই দিওঁ নেকি।
লগাই দিওঁ লগাই দিওঁ।
ঐ আমি একেলগতে চাব পাৰিম চাগে।
কিয় মানে বুজি নাপায়।
ডিছকাউণ্টত আছে থাই তোম
অঁ ডিছকাউণ্টত আছো।
অঁহ।
উ হু হু।
সেইটোত কত কেনেকে ই কৰে ময়ো নাজানো।
হা! পাৰি জানো মই স্কিম কেনেকে কৰে জানো এইটো মানে স্কিনচেয়াৰ তেনেকে কৰিব পাৰি। এ ডিস্কটত নাচাও এনেকে কলত চাম এইকেইদিন যেনেকে চাই আছো মইতো টিভিত চাঁও ন মই ফোনত চাই ভাল নালাগে মানে মোৰ।
অপনত চাই ভাল কিয় নালাগে?
এক চেকেণ্ড হা। অ এটো চালানে নে চেক কৰিলানে এইটো দশ মিনিট চব ঠিক আছে টো। ঠিক আছে দিয়া খোৱা খোৱা তোমালোক খোৱা দিস্টাব নকৰোঁ তোমালোকক। কি এতে কিৰা মানে? কিয়?
তাৰপিছত তাৰপিছত তাৰপিছত।
উম তাপিছত।
হেল্লো'
আহ
উম টি ভি মই ডিস্কডাত নাচাওঁ বুলি ভাবিছো।
টি ভিতে চাবা।
টিভিটে চাম মানে ডিস্কৰত চাব পাৰি বেয়া নহয় কথাটো ডিস্কৰত চাব পাৰি হা চাব নোৱাৰিম বুলি মই নকওঁ। কিন্তু মেইন কথাটো কি ফোনত চাব লাগিব ন ফোনত আৰু মই চামেই নে মই পইচাই লগাম। আৰু সৰু স্ক্ৰীণত চাই ভালো নালাগে।
ভাল নালাগে।
এনেই টিভিত চাই চাই অভ্যাসটো বেয়া হৈ গ'ল মোৰ। হয় হেল্ল
অ কোৱা
উম সেইটোৱে আৰু অ লগাও হাফ পেণ্টটো পিন্ধি আহিলো।
অ হাফ পেণ্টটো পিন্ধিছিলা নেকি?
গেঞ্জীটো
বঢ়িয়া বঢ়িয়া কাম অ গেঞ্জী খুলি দিয়া, হাফ পেণ্ট খুলি দিয়া। এতিয়া কি?
মেডেল এটা লাগিছিল মোক।
মেডেল ল। ময়ে দিম তোমাক মেডেল লবা চাউণ্ডটো কমাই দিয়া টিভিৰ একদম
অ এই মোৰ সদায় কমেই থাকে টিভি চাউণ্ড টো। অ এক চেকেণ্ড হা এইটো মই গোটেই মাটিটো মাটিত সোম ন মাটিটো মই অ কি তুমি কি?
তুমি কিমান টাইমত আছা মোক কবা।
আহ হ'ব তুমি মোক আকৌ কৰা এতিয়া হয়নে নহয়
আকৌ কৰিম নেকি তোমাক?
উম কৰা কৰা জল্দি কৰা ৰখি নাথাকিবা।